অ।
আগতে আমাৰ এ ঘৰতে আছো আ আগতে আমাৰ গাঁৱত। কি কৰিছিল জানানে আগতে বুলি আগ আগতে বুলি ক'লে ভুল হ'ব আজি। এক বছৰ আগতে হা তুমিতো শুনিছিলা আগতে মানুহ। ভেকুলীৰ বিয়া পাতিছিলে বৰষুণ নাহিলে।
অ ঠিকে কৈছা মই শুনিছো।
ইয়াৰে আগৰ বাৰ কি হৈছিলে আমাৰ এইটো চাইডে মানে কি মানে বষ। একো হোৱা নাছিলে গোটেই এতিয়া তে পাছত সচাঁকে ভেকু। ভ বিয়া পাতিছো ভ বিয়া পাতিছিলে। দুটা ভেকুলী আনিলে আনি বিয়া পাতি দিলে হা মানে মাই মাই। কি বলে জোকাৰ দিলে হা হা। উঊলু উলুকৈ জোকাৰ দিয়ে যে হা জোকাৰ দিলে। ফুল চুল দুবৰি এইবিলাকেদি ধুনীয়াকে কিবা কিবি নিয়ম কৰি বিয়া পাতি দিছিল।
আচ্ছা। এতিয়া আজিকালিও আছে জানো ন এইবিলাক। হেল্ল'।
জান নাই পাছত। মোৰ নিজৰ গাঁৱতে হৈ গৈছে এইটো হ বিয়াৰ পিছত। বিয়া শেষহোৱাৰ পিছত খিচাৰিও খাব দিয়। যোনে যোনে গৈছে বিয়া চাব সকলে সকলোৱে খিচাৰেও খাইছিলে। হ মানে মই ভাবিছো। পিলোঁ আৰু হয়তো আৰু ভেকুলী বিয়া আৰু নহয় কিতাপতে পঢ়িব পাৰিম হা। কিন্তু এবছৰ আগতে মই মই নিজে দেখিলো হোৱা।
অ আচ্ছা মই কিতাপত দি। শুনিছিলো কিন্তু মই দেখা নাই।
মানে কি জানানে মানুহবিলাকে বিশ্বাস কৰে ভেকুলী। ভেঁকুলী বিয়া পাতিলে মানে স্বৰ্গ ৰজা ইন্দ্ৰ মানে। সন্তুষ্ট হয় মানে ফুৰ্তি হা। সন্তুষ্ট হয় মানে ফূৰ্তি পায় ফূৰ্তি পালে বৰষুণ দিয়ে।
হয়।
আৰু মানে আৰু এটা কথা কি ভেকুলীৰ বিয়াখন পাতিলে ভেকুলীয়ে তৰ তৰাই মানে হা। তৰ তলাৰে মানে ভেকুলী শব্দ পালে আৰু ইন্দ্ৰই বিয়া দি দিয়ে মানে। কি এই কি এই বৰষুণ দি দিয়ে সেইকাৰণে বিয়া পতা মানে এটা সময়ত। পৰম্পৰা আছিলে।
অ।
মই যেতিয়া বিয়াখন পাতে মই।
অ আচ্ছা অ আছে যদি দিবাচোন ফটো।
শুনা ফটো উঠাই মই ফেচবুকত দিছিলো যে পৰম্পৰা এতিয়াও আছে। ভেকুলীৰ দ বিয়া অঁ বহুতে চাইছিলে সেই বস্তু। তোৰ ফেচবুকত আৰু আমি যেতিয়া সৰু আছিলো মই যেতিয়া সৰু আছিলো মই তেতিয়া ক্লাছ এ ঠিত পঢ়োত মত পঢ়ো তেতিয়া আমাৰ ইটা বাঘৰ পূজা কৰিছিলে
অ হা হা
আগতে মানে আমাৰ এইফালে চাৰিওফালে জংঘল আছিলে হাবি বননিৰে ভৰপূৰ আছিলে সেই ভাবি মনিৰ মানে অ বাঘ আছিলে কেতিয়াবা কেতিয়াবা বাঘ ওলাইছিল বাঘে মানুহ গৰু জাকে পাই ছাগলী তাগলী পোহনীয়া বস্তু সকলো খাই মানে খাই পেলাইছিলে বুজি পাইছা নাই বা মানে মানুহৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ধৰি খাই পেলাইছিলে ত তেতিয়া মানে কি তেতিয়া কোনে জানো বুদ্ধি দিলে যে বাঘৰ পূজা কৰিব লাগিব পূজা কৰিলে আৰু বাঘে আৰু মানুহক নাখায় বা গৰু ছাগলী এইবিলাক আৰু লৈ নাযায় আৰু পোহনীয়া বস্তুবিলাক হাঁ তেনেকে মানে পুজা কৰি থাকিলে বহুত বছৰ ধৰি পুজা কৰি কৰি আছিলে আমি তেতিয়া সৰু সৰু আছিল তেতিয়াও মই দেখা পাইছিলোঁ মই তিটত পঢ়ি থাকোতে সেই বাঘৰ পূজা কৰা দেখা পাইছিলোঁ তাৰপিছত যেতিয়া মই যেতিয়া মই চতুৰ্থত উঠিলোঁ তাৰ পিছৰ পৰা আৰু সেই পূজাটো বন্ধ
হয় অ আচ্ছা মই যেতিয়া হেৰিত গৈছিলো মানে মই ইয়াত ততে আমাৰ হেৰি আছে উত্তৰ গুৱাহাটী বুলি এটা জাগা আছে হা তাতে গৈছিলো তাতে দৌল গোবিন্দ মন্দিৰটো তুমি চিনি পোৱা বাৰু দৌল গোবিন্দৰ পৰা কিছু পৰিমাণে আগত আধা ঘণ্টা বৰ্তামান যাব লাগে তাতে এটা দীৰ্ঘেশ্বৰী বুলি মন্দিৰ আছে হা তাতে বোলে অ মই জনাম আৰু মই নাজানো মোৰ মানে ককা মান হেৰি হেৰি কৈছিলে আৰু আমাৰ ককাহঁতে কৈছিলে যে তাতে বোলে মানে উম দেৱী দুৰ্গাৰ মানে হেৰি আছে আৰু ম মূৰি প্ৰতি আছে প্ৰতিমা আছে এ উম তাতে বোলে বাঘে বোলে ভোকটো তাৰ মানে ৰান্ধি পেলাই বোলে বাহিৰত দি থৈ আহে বোলে পূজাৰীয়ে আৰু সেই ভোকটো বোলে বাঘে খায় আৰু সেইটো মানে দেৱী দুৰ্গাৰ বাহন হয় ন সেইটো সেইকাৰণে তাৰ নামটো মানে বাঘেশ্বৰী হৈছে ত' মই তাৰমানে সেই হেৰিত কলে উত্তৰ গুৱাহাটীত তাৰমানে দলগোবিন্দত গ'লে সেইফালেও পাৰিলে একপাক মাৰো সেইটো আৰু তাতে খ খিচিৰি ভাত হেৰি দিয়ে মানে খিচিৰিৰ লগত মাংসৰ লগত তাত চব মানে মিক্স কৰি একেলগে দিয়ে আৰু সেই ভোকটো প্ৰথম আগবঢ়াই দেৱৰাগতো দিয়ে আৰু বাহিৰত গৈ এখন থালিত দি থৈ আহে আৰু সেই দূৰত দি থৈ আহে আৰু সেই দূৰত বোলে বাঘে খাই বোলে
হ'ব পাৰে নিয়ম নিয়ম থাকিব পাৰে সেইবিলাক আগত
হয় হয় হয়
থাকে পৰম পৰম্প মানে কি জানা আগৰ সেই পৰম্পৰা বিলাক এতিয়াও আছেতো জানানাই বহুত পৰম্পৰা ৰৈ আছে এতিয়াও বহুত পৰম্পৰা ৰৈ আছে আগৰ সেইবিলাক বস্তু যোৱা নাইতো আধা মান বস্তু গৈছিলতো এইটো আধা বস্তু আছেয়ে
হয় ঠিকে কৈছা তুমি গৈছা নে এই বাঘেশ্বৰী দীৰ্ঘেশ্বৰী মন্দিৰটোত তাতে গৈছা দেৱালয়ত এক
বাঘেশ্বৰী মন্দিৰ এটা ভয়ংকৰ আছে ভয়ংকৰ মন্দিৰতো দেখিছে কিন্তু উত্তৰ গুৱাহাটী
যোৱা নাই ন তুমি এই দৌল গোবিন্দ মন্দিৰত আহিলে একেলগে যাবা
দৌলু গোবিন্দ মন্দিৰত বহুত সুৰ থাকোতে গৈছিলো মই
অ তাতে আহিলে তুমি তাতে যাবা আৰু গলে একেলগে তাতে ভুগু দিয়ে ভোক মানে কি হয়, তুমি দুপৰীয়া খানা খাই আহিব পাৰিবা মানে হা।
আৰু তুমি এটা এ তুমি এটা কথা জানানে কামাখ্যা মন্দিৰ অকল গুৱাহাটীত, গুৱাহাটীত নাইতো এই তোমাৰ মান কাছাৰতো আছে।
অ, মই সেইদিনা গম পাইছো।
মই, যেতিয়া মানকাচৰত গ'লোঁ হা চাও যে তাতে কামাখ্যা মন্দিৰ হা, হলো কামাখ্যা মন্দিৰ ত, গুৱাহাটীতহে আছে ইয়াতে কিয়? ইয়াতেও মানে ক'লে কামাখ্যা মন্দিৰত দেৱীৰ জনী পৰিছিল। শিল তাতে, তাতে কিবা এটা কি জানো অংগ এটা পৰা বুলি ক'লে হা। হুম 'অ ইয়াতো কিবা এটা অংগ পৰিছিলে। কিবা ক'লে আৰু মই পাহৰি গলো অংগটো হা।
দুটা জেগাত আছে। গুৱাহাটীত সেইটোতো ডাঙৰ দেৱালয় হয়। আকৌ তোমাৰ যিটো সেই গুৱাহাটীৰ হেৰিৰ ফালে তোমাৰ কমলা বাগান মানে তোমাৰ এই, উম শ্বিলঙৰ এইফালে তাৰ মানে। কমলা বাগান সেইফালেও এ মই দেখিলো তাৰমানে মই। ফুৰিব গৈছিলো। তাতে কামাখ্যা মন্দিৰ বুলি লিখা আছে মই তেতিয়া সুধিলো? কৈছে নহয় ইয়াত-' এটা অংগ পৰিছিলে বোলে। কিন্তু, এইটো বহুত ডাঙৰ নহয় আৰু এইটো মা কামাখ্যখ্যাৰ এই মন্দিৰটোৰ দৰে। সেইটো অলপ সৰু মন্দিৰ কৈছে তাতেও বোলে এটা হে অংগ পৰিছিলে সেইকাৰণে। মই তেতিয়াহে গম পালো মানে গুৱাহাটীত দুটা আছে বুলি।
অ, মানে মানকাছাৰ তাত আছে মানকাছাৰ মেইন টাউনতে আছে সেই মন্দিৰটো। হয়, তাতে তাতে মই গ'লো তাতে যোই মই পূজা পাতি কৰিলোঁ হা তাৰপাছত তাৰে অকণমান দূৰতে মোটামুটি পাঁচশ মিটাৰ মান দূৰতে হা' এই মি মিৰ্জু মালাৰ কবৰ আছে। মিৰ্জ মালা কোনে জানা নাই এই মোগলৰ সেনাপতি যে আছিলে।
আচ্ছা, আচ্ছা, হা, হা।
মোগল ৰ সেনাপতি মিৰ্জু মালাই অসমৰ আক্ৰমণ কৰিছিল মানে তেতিয়া শৰাইঘাটৰ ৰণ হৈছিলে। সেই শৰাইঘাট ৰন কৰি মানে হাৰিলে না। মিৰ্জু মালাতে হা সাৰা পাইচা যেতিয়া পলাই গুচি গ'ল আৰু দিল্লীলৈ যাওঁতে আধা ৰাস্তাতে মানে ম মৰিছিলে এই মানকাছতে মৰিছিলে। হম, আৰু তাতে মানে মিৰ্জুমাৰৰ কবৰ আছে। মিৰ্জুমাৰৰ কবৰটোও মই চালো।
আচ্ছা, হয়, হয়।
মিৰজুমলাৰ কবৰ কাষতে এটা মছজিদ বনাইছে তাতে নাম মিৰ্জু মালা মছজিদ নেকি সেইটো।। মছজিদ তোৰ নাম হা, তাতে মাদ্ৰাছা আছে সৰু সৰু লৰা বিলাকে মানে তাতে কোৰান শিক্ষা লয়। তাতে যাওঁতে ৰাতি হৈছিলে আঠটামান বাজিছিলে, তাৰে পা কি কয় তাৰে মৌলবী জনে এটা লাইট এটা লৈ আহিল লে লাইট এটা লৈ আহি মোক দেখালে, এইটো মিউজিমালৰ কবৰ হা, তাৰে তাৰে লগত আৰু তিনিজন সৈনিক আছিল মিউজিমালৰ লগত। হা', সেই সৈ
তাৰে মিউজিমানৰ কাষতে সৈনিক তিনিজনৰ, সেই তিনিজনৰো কবৰ আছে। কলে এই তিনিজন হৈছে এই মিউজিয়ামৰ লগত অহা এই তিনিজন সৈনিক হা, এই এই তিনিজনৰ কবৰ হা তেনেকে দেখুৱাই দিলে। তাৰ পিছত এই মছজিদটো দেখুৱাই দিলে মিজমৰ নামতে মছজিদটো হৈছে, হম। তাৰে, তাৰে কাষতে মানে মাদ্ৰাছাত আছিল তাতে কোৰান, হাবিচ এইবিলাক শিকাই আৰু, হম। মই অক মানে মৌলবি জনে ধুনীয়াকে মোক দেখুৱাই দিছিলে আৰু এৰিয়াটো বহুত ডাঙৰ এৰিয়া।
অ'।
মানে ভাল লাগিছিলে, মানে মানকাচাৰত যায় মোৰ খুব ভাল লাগিছিলে। কামাখ্যা মন্দিৰটো চালো, মিৰ্জুমালাৰ সেই সেই কবৰৰ এৰিয়াটো চালোঁ মই, হা।
হয় হয়।
পিছদিনা কি দেখা পালো ৰাতিপুৱা এটা মানে নামঘৰত দেখা পালো, বুজি পাইছা নে? হম, মই তাতে চালো তাতে আমাৰ অসমীয়া মানুহো কম তাতে মানে এনেই বেংগলী, মুছলমানহে তাতে বহুত।
হ'। ঠিকেই কৈছা। তুমি আপাৰ আছাম গৈছা নে নাই, আপাৰ আছাম চাইছা নে নাই?
আপাৰ আচাম
শিৱসাগৰ গৈছা, শিৱসাগৰ?
হয় হয়, শিৱসাগৰ গৈছোঁ। তাৰ পাছত কি হ'ল শুনা, সেই মানকাছৰ সেই নামঘৰটোত মই সোমাই গেলো হা
হ'।
মই যাওঁতে মানুহ লগ পালো, মানে মোক সুধিছে ক'ৰ পৰা আহিছে, যে মই কলো, মই বৰপেটাৰ পৰা আহিছো অ'। আমাৰো ঘৰ বৰপেটাৰে কাষতেই সৰভগৰ পিনে, মই ইয়াতে চাকৰি কৰোঁ ইয়াতে মই নামঘৰ বিলাক চাও, হা। মানে যোৰহাট শিৱ-শিৱসাগৰ বিভিন্ন ঠাইৰ মানুহ তাতে চাকৰি কৰেটো হম, মানে সেই-সেই মানুহখিনিয়ে মানে মানে নামঘৰতটো বনাই-বনাইছে বুলি পাছত ক'লে মোক হা যে এই নামঘৰটো বনাব বেছি বছৰ হোৱা নাই আজি ত্ৰিশ-চল্লিশ বছৰ আগতে বনোৱা আমাৰ মানুহখিনিয়ে আহি ইয়াতে ব-বনোৱা, তেনেকে কলে উম। তেনেকে আৰু চালো এইবিলাক
হা হা হা আচ্ছা, মই যোৱা নাই বাৰু।
শিৱসাগৰৰ জয়দউল শি শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, সকলো চাইছো মই চাইছো মই সকলো চাইছো শিৱসাগৰত।
আ
ডিব্ৰুগড় অকল নাম-নামৰূপত গৈছো।
আচ্ছা অ', মই ভু গৈছিলো। হ'ল এবছৰ বগীবিল দলঙো চালো, ভাল লাগিছে চাই তেনেকে। আমি তাৰমানে কেনেকে গৈছো উম, তোমাৰ মানে তাতে ৰাস্তাটে তাতে ভাত খালো মানে দলংৰ, আমি মানে হো হোটেলত খোৱা নাই মানে গাড়ী লৈ গৈছিলো ন, সেই দলং খনে মানে কাষত ৰখাই, তাতে ৰান্ধি খাইছো, তেনেকে খাই ভালো লাগে সেয়া। তেনেকে ৰান্ধি পেলাই খালো ভাল লাগিলে এনেকে অলপ চালো দিয়া
বগীবিল দলংখন কোনফালে আছে নো
তোমাৰ মানে এইফালেও পৰে সেইফালে ডিব্ৰুগড়ৰো ছাইড পৰে তিনচুকীয়া চাইট পৰে তেনেকে একেলগে আমি তাৰমানে গোটেইখিনি গৈছো অ তুমি তেনে কে গ'লে হেৰি এখন অটো এখন লৈ কবা যে তেনেকে কিন্তু দূৰ আছে দেই
হা তোমাক পিছত কৰিম দিয়া বা হ'ব দিয়া